হেলকাৰ।
নমস্কাৰ-নমস্কাৰ পুনৰ পাৰে স্বাগতম আমাৰ এই কথোপকথনত। নকব আৰু আজি ইমান আনন্দ, আপোনাক মই কি ক'ম। মানে আনন্দৰ আজি, সিমা নাইকিয়া হৈছে।
আজি মোৰ একেহে, বহুত আনন্দ। কিমান দিনৰ মূৰত আমাৰ যি ধনৰপুজিটো সোমালে, বৰ আনন্দত মোৰ আপোন পাহৰা হৈ গৈছো।
হয়-হয় আচলতে কালি ৰাতি আমি যিটো পথোপকথন কৰিছো যে আমি এনেকে ইমানতটো পুঁজি পাবলৈ আছে কৰ্মৰ পৰা। সেই কৰ্মৰ ক্ষেত্ৰৰ পৰা পুঁজিটো গ্ৰহণ মানে পোৱা নাই আমি, এতিয়া নাপালে আমি কেনেকে চলিম। কি কথা ইমান খিনি বাৰ্তালাপ কৰাৰ অন্তত যেতিয়া আজি
হয়।
এই ধনৰ পুঁজিটো লাভ কৰিলো, গতিকে মই নথৈ আনন্দিত হৈছো।
হয়। এতিয়া আপুনি চাব পাৰে বহুত দিন আমি কৰ্মক্ষেত্ৰত নমা নাছিলো এতিয়া
অ, হয়। হয়-হয়। হয়-হয় মই বুজি পাইছো।
হয় শুনিছো।
হয়-হয় আচলতে মানে আপোনাৰ কথাটো এনেকুৱা ইমান দিনৰ কষ্ট ত' আচলতে আজি চাৰি, পাঁচ দিনৰ মূৰত আপোনাৰ ধনৰ পুঁজিটো লাভ কৰিবলৈ সক্ষম হ'লোঁ।
হয়।
গতিকে আপোনাৰ আনন্দৰ সীমা নাই। মই ভাবিছো আজিৰ পৰা আকৌ আপোনাৰ কৰ্ম ক্ষেত্ৰত আমি আৰম্ভ কৰি দিয়াই ভাল হ'ব নেকি?
তাকে এতিয়া আমি ইয়াৰ পিছ বাৰলে যে এইবাৰ যিমানটো আমি উপাৰ্জন কৰিলো, তাতকৈও অধিক উপাৰ্জন কৰিম বুলি মই আশা ৰাখিলো। কিয়নো আমাৰ হাতত সময় নাটনি, সময় বেছি নাই। সেই সময়ৰ ভিতৰতে আমি প্ৰায় দুই, তিনি হাজাৰ টকা ঘট টিম বুলি মই প্ৰতিজ্ঞাবদ্ধ হ'লো।
হয়, হয় লগতে মইও আপোনাৰ সেই তেনেকুৱাই
কৰি হ'লেও আজি তেনেধৰণৰ মই পদক্ষেপ হাতত তুলিলো। আজি প্ৰায় মই এহেজাৰ কৰিম আৰু যি যিটো আমাক আ-আ কামৰ ফলত যিটো আমাক এক্সট্ৰা মানি প্ৰদান কৰে যিটো ধন দিয়ে সেই ধনৰ সহায়ত মোৰ দুহেজাৰ টকা হৈ যাব। সেই দুহেজাৰ টকাৰ তেনেকে মই ডেইলি যদি ঘটি যাওঁ তেতিয়া মোৰ বহুত ইনকাম হৈ যাব বুলি মই ভাবো।
অ হয়, হয়। আচলতে আপোনাৰ আজি-কালি সেই পইচা যিমান ঘটিছোঁ তাৰ বেছি বেছি আপোনাৰ গৈহে আছে। গতিকে যিমান পাৰো আমি সেই কৰ্মত অন্তৰ দিশত শেষৰ দিশত গতি কৰিছে গতিকে আপুনি যিমান পাৰো আজি আমি আবেলি যেনেদৰে সেই কেইদিন বেপাৰৰ ওলাই গৈ গৈ আমি যেনেকে বেপাৰ কৰিছিলো। আজিও মই ভাবো তেনেকৈ আমি ওলাই গৈ বেপাৰত নামি আমাৰ এই যি আৰ্থিক দিশ সেইটো টনকিয়াল কৰিবই লাগিব।
হয়, নিশাৰ ভাত সাজ খাইয়ে আমি তেতিয়াই যাম আৰু দুই, তিনি বজাতহে আমি ঘৰলে উভতি আহিম। মই সেইয়া ভাবি আছো, কিন্তু আপুনি কি ভাবিছে সেইটো মই ইমান ভালদৰে নাজানো। আপুনি গ'লে ভাল লাগিলহেঁতেন।
হয়, হয়। ৰাতিৰ ভাত সাঁজ খাই মইও যাম, কিন্তু আচলতে ৰাতিৰ ভাত সাঁজ খাই নহয় আচলতে। তাৰ আগত আমি যোনটো আবেলি যোনটো মানে আমি চা কমচে কম মানে চাৰে ছয় বা ছয়মান বজাৰ পৰা আমি বেপাৰটো আৰম্ভ কৰো, সেই বে পাৰটো মোৰ মতে আজি গৈ আমি আকৌ সেই পুলটোৰ ওপৰত আৰম্ভ কৰিব লাগিব বুলি ভাবো।
হয় সেইটো থাকিবই, সেইটো থাকিবই। সেইটো নিশ্চয় আপুনি নিশ্চিন্ত মনেে থাকক। সেইটো কাৰ্য আমি নকৰিলে কিয়নো আমাৰ ধনৰ পুঁজিৰ ক্ষেত্ৰত অকণ অসুবিধা হ'ব সেইবাব আমি সেই কাৰ্যসূচীও সম্পূৰ্ণ কৰিম আৰু ৰাতি ভাত সাঁজ যোৱাৰ পিছত আকৌ এবাৰ আমি ওলাই গৈ সেই কাৰ্য আকৌ কৰিম বুলি ভাবিছো।
হয়, হয়। আচলতে আপোনাৰ সেই কথাটো এনেকুৱা আচলতে আমাৰ সেই যেতিয়া আমি সন্ধিয়া ওলাই যাওঁ সেইখন আপোনাৰ আমি এই আমাৰ মানে লাভো ইমান বেছি হওঁ আমি বেপাৰত। আমি ইমান মানে লাভৱান হওঁ। সেয়েহে মই ভাবিছো সেই আবেলি যদি আমি ওলাই গৈ সেই আমি কথোপকথন নকৰো, আমি বাৰ্তালাাপ নকৰো তেতিয়া হ'লে মানে আমি অকনমান লোকচানত পৰি যাম, সেয়েহে মানে সেইটো আমি মাৰিবই লাগিব।
হয়-হয়।
হয়।
এতিয়া আপুনি আমাৰ সেই সময়কণত যদি আমি যাওঁ, তেন্তে কিমান মানুহ হয় আপুনিটো দেখেই। যি ভুলেশ্বৰ ডাঙৰীয়া, তাৰ লগত আমাৰ যি ক'লাজগৰ। তেওঁৰ ভায়েক আৰু তেনেধৰণে আমি চাৰিজন তেনেকে আমি যদি যাওঁ। তেন্তে কিমান আমাৰ ধনৰ প্ৰতি আগবাঢ়ি যাব, মোৰ সেইটো ভাবিয়ে মোৰ মনটো বৰ ভাল লাগি আছে।
হয় আচলতে মনটো ভাল লগাৰ লগতে বেয়াও লাগি আছে কিয়নো এই দিন কিটাক মানে আপুনি পাহৰিব নোৱাৰা এটা দিন বুলি ক'ব লাগিব ইমান আনন্দৰ দিন আছিলে আমি বে বেপাৰত ওলাই যাওঁ দলঙৰ ওপৰত হওক পুলৰ ওপৰত হওক ইমান আনন্দ মনেৰে আমি কৰ্ম কৰো তাৰ বিনিময়ত আমি সেয়া ইমানে এটা ভাল মানে ধনৰ পুঁজি লাভ কৰোঁ তাৰ পাছত দৌবাঙৰ নিচিনা জেগা এটা মিঠালে আপোনাৰ গাহৰি খাবলে জৰাবাৰী কৰা হওঁক এনেদৰে যাওঁ কিমান মানে ভাল লাগে কিন্তু যিহেতু এইটো অন্তৰ দিশত গতিকে মই আজি বহুত দুখিত।
হয় এতিয়া আপুনি চাব পাৰে আমাৰ হাতত বহুত কম দিন আছে। তাৰোপৰি আমাৰ এটা নতুন কৰ্মও আমাৰ হাতত লাগিছে। কিন্তু প্ৰায় ভাগ আমাৰ যি এ এই ক্ষেত্ৰত থকা ব্যক্তি যি কৰ্ম কৰি থকা ব্যক তে তেওঁলোকে আমাক পৰামৰ্শ দিছে কি নতুন কৰ্মত আমি যোৱাত কৰি এই কৰ্মেইম আমি আগলৈকে চলাই যাওঁ বুলি মইও সেইটোতে ভাল হ'ব বুলি ভাবি লৈছোঁ।
হয় আচলতে এইটো ব্যৱস্থাই ভাল হ'ব কিয়নো নতুন কৰ্মটোৰ বিষয় হয় ময়ো ইমান অৱগত নহয় আৰু কোৱা মতে সেইটো মানে ইমান ফল-প্ৰসূ নহয় আমি ভালদৰে লাভৱানো ন'হম সেয়েহে এই কৰ্মটোৱে যদি আমি আকৌ এনেদৰে কথোপকথন যদি হিন্দী ভাষাত আগবঢ়াব পাৰোঁ তেতিয়া আমি বেছিকৈয়ে লাভৱান হ'ম বুলি ভাবো। আৰু এই কৰ্মটো যিহেতু মই বহুত ভাল পাওঁ মনৰ পৰা অন্তৰৰ পৰা গতিকে ভাল হয় আও
ইয়াত মই চবতকে ভাল পৰা এটাই বস্তু আছে যিটো আমাৰ আহ ধনৰ পুঁজিটো যেতিয়া সোমায় তেতিয়া যি আমাক আহ অত্যাধিক ধন দিয়ে সেই ধনৰ বাবে মই যি কৰ্মটো খুবেই ভাল পাওঁ।
হয়-হয় আপুনি চওক এতিয়া আমাৰ নিচিনা আচলতে আমি এতিয়া বৰ্তমান পঢ়িআছোঁ বুলি ক'ব লাগিব যিহেতু শুনি এতিয়া তেনেকৈ মানে পঢ়িয়ে আছে, ময়ো পঢ়িয়ে আছো গতিকে আমি এনেকুৱা বে পা কিছুমানৰ পৰাই আমি যেতিয়া টকা উপাৰ্জন কৰোঁ আৰু ইমান টকা আমি পইছা উপাৰ্জন কৰো আৰু এইটো মানে কোনো ধ মনৰ আপোনাৰ বেয়া কাম নহয় বা দুই নম্বৰি কাম নহয় আমি নিজে ক ইটো কৰি বেপাৰ কৰি টকা এবাৰ আপুনি পাইছোঁ। গতিকে কিমান মানে আচলতে আনন্দ লাগে হয় এতিয়া ছাওক আপুনি দচ টকা -দচ টকা সদায় মাহঁতক খুজি -খুজি সেই যি চুবম টো খাই আপুনি সেই চুমবস্তুটো যিটো পেকেটত প্ৰিয় বস্তু সেইটো আচলতে এতিয়া আ আপুনি ইয়ে পুঁজিৰ দ্বাৰাই আপুনি সদায় দুটা-দুটা খাব পাৰে মাহঁতক আপুনি খুজিব লগাও নহয়।
হয় -হয় আৰু তেনেধৰণে যি আমি পঢ়া- শুনা কৰি আছোঁ তাৰ বাবে আমাক যাবলৈ যাতায়াতৰ যিটো খৰচ সেইটো খৰচ আমি মা -দেউতাক নোখোজুৱাকৈ নিজৰ ধনেৰেও আমি যাব পাৰো।
হয়-হয়।
হয়।
আচলতে বহুত ফূৰ্তিৰ দিন আছিল গতিকে এই দিনকেইটাকটো মই কেতিয়াও পাহৰিব নোৱাৰিম জীৱনৰ মানে। কিন্তু মই জনামতে আচলতে তে আপুনি প্ৰথম যেতিয়া ভোলা বৰাই এই কৰ্মৰ বিষয়ে অৱগত কৰিছিল আপুনি তেতিয়াই হয়তো মান্তি হোৱা নাছ ছিল তাৰ দুদিন মান বা এদিন মানৰ পিছতহে মান্তি হৈছিল। গতিকে মই ভাবো সেইখনতে আপুনি অকনমান লোকচানত পৰি গ'ল।
হয়-হয় সেইটোৱে সত্য কথা মই মান মান্তি হোৱা নাছিলো। তাৰ বাবে মই অতিকে দুখিত। কিয়নো মোৰ মান্তি হোৱা হ'লে মোৰ ধনৰ পুঁজিটো আৰু অলপ ভৰি গ'লহেঁতেন। কিন্তু হ'লেও মই ইমানটা সেইটোত কথাত গুৰুত্ব দি থকা নাই। এতিয়া ইমানো ল স্থানত মই থকা নাই হলেও আপুনি এতিয়া হয়।
হয় আপুনি মানে বস্তু ৰিকভাৰ কৰিলে ন।
হয়-হয় আৰু এতিয়া আপুনি চাব পাৰে যিটো আমাৰ এই কৰ্মটো বন্ধ হৈ যোৱাৰ পিছত, যিটো নতুন কৰ্ম আমি কৰিম মানে। যিটো হিন্দী ভাষাত হব সেই কৰ্মটোত অকনমান অসুবিধা তি আহিলেও সেই কৰ্মটো এ আমি ভালদৰে চলাই দিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস কিয়নো আমি হিন্দী ভাষাটো বৰ ভালদৰে ক'ব পাৰো।
অকনমান অসুবিধা অসমীয়াতকৈ হব কিন্তু হ'লেও আমি সেইটো যে বৰ ভালদৰে চলাই নিম।
হয়-হয়। হয় মোৰো বিশ্বাস আছে কিয়নো যিহেতু আমি ভাৰতীয় গতিকে অসমীয়া হোৱাৰ আগত আমি প্ৰথম ভাৰতীয় বুলিয়ে চিনাকি দিব লাগিব যিহেতু। আৰু ভাৰতৰ মাতৃভাষা যিহেতু হিন্দী গতিকে হিন্দী আমি জানো আমি পঢ়িছো। গতিকে হিন্দী আমি তেনেদৰেই আগবঢ়াই নিম গতিকে তেতিয়া কি হয় যদি অতি সোনকালে মানে সেইটো আমাৰ মাজত আহি পৰে সেই কৰ্মটো মই নথৈ আনন্দিত হম যিহেতু মই ভাবি আছিলো এই পুজি লৈ মই গুৱাহাটীত খেল চাবলৈ যাম।
হয়, এতিয়া মই ইয়াত মাৰা আমাৰ যিটো অসমীয়া ভাষাৰ কৰ্ম আছিল। সেই কৰ্মটোতকৈ হিন্দী ভাষাৰ কৰ্মটো বৰ দীঘলীয়া হব বুলি মই ভাবিছো।
নহয় আচলতে আপুনি কথাটো চাবলৈ গ'লে সেইটো বেছি দীঘলীয়া মোৰ মতে নহ'ব। কিয়নো আপুনি চাওক এতিয়া কথাটো এনেকুৱা যেতিয়া অসমীয়া ভাষা আহিছিল অসমীয়া ভাষাটো আপোনাৰ চব আমি অসমীয়া খিনিহে অসমীয়া ভাষাটো জানো আচলতে। আৰু অসমৰ জনসংখ্যা আপোনাৰ তিনি কোটি মান হ'ব গতিকে ভাৰত আপোনাৰ চাওক এতিয়া হিন্দী ভাষা কোৱা মানুহ কিমান ভাৰতীয়তো চবেই-চবেই জানে গতিকে এশ এক কৈছ কোটি লোকৰ ভিতৰত আপোনাৰ যদি সেই কিমান তিনি কোটিতকেতো বেছি মানুহে সেইটো কাম কৰিব গতিকে মই আকৌ হিন্দীটো বেছি দিন আমি কৰিবলৈ নাপাম চাগে।
হয় মোৰ তাত কিয় অনুমানটা আছে আপুনি তাক সেইটো কথা গুৰুত্ব দিয়ক। যে এই হিন্দী কৰ্মটো আমাৰ অসমীয়া কৰ্মতকৈও প্ৰথমতে আহিছিল। কিন্তু অসমীয়াটো বন্ধ হৈ গ'ল কিন্তু হিন্দীটো এতিয়ালৈকে বন্ধ হোৱা নাই। আৰু হিন্দীটো যে মানুহে বেছিকে ব্যৱহাৰ কৰিব সেইবাবে হিন্দীটো বেছি উন্নত কৰিবৰ বাবে। হিন্দীটো দীৰ্ঘ দিনৰ বাবে চলিব বুলি মোৰ অনুমান।
হয় আচলতে অনুমানিক ভাৱো আমি একোৱে কব নোৱাৰো কিয়নো চবৰে মানে থিয়ৰী বেলেগ-বেলেগ। গতিকে যিয়ে হওক আমাৰেই লাভ দিয়কচোন। আমিয়েতো লাভৱান হ'ম গতিকে ময়ে বিচাৰো যে দীৰ্ঘ দিনৰ কাৰণেই হওক
হয় আৰু মোৰ যি আশা আছিল মই এই ধনৰ পুঁজিৰে মাটি এবিঘা আৰু গাড়ী এখন আৰু ঘৰটো বনাম সেই আশা মই ফলপ্ৰসিত হোৱা দেখিবলৈ পাই আছোঁ।
হয়-হয় আপুনি আচলতে বেছিয়ে আশা কৰিলে আপোনাৰ ফলপ্ৰসূ হৈছে বুলি মই নাভাবোঁ আপুনি ইমান খিনি আশাটো বেছিয়ে কৰিলে
এ নাই কৰা মই গাড়ী এখনটো লমেই আৰু ঘৰটো বনম মাট টি এবিঘা লম গুৱাহাটীত।
হয়- হয়- হয় গুৱাহাটী হেন জেগাত আপোনাক কমচে কম আপোনাৰ চাৰি, পাঁচ লাখ বেছি পৰি যাব।
এই কোঁটিত পৰিব লাখত নহয়।
অহ, হয়-হয়-হয় আচলতে কথাটো তেনেকে গতিকে আপুনি ভাবেনে যে এনেকুৱা এটা এ মানে হেৰিয়াৰ পৰা কৰ্মক্ষেত্ৰৰ পৰা আপুনি ইমান টকা পাবলৈ সক্ষম হ'ব?
হয় মই ভাবো মোৰ দৃঢ় বিশ্বাস আপোনাৰ গতে মই ৰিণাত মক ধৰি নাথাকো মই সদায় ধৰক মক হৈ থাকো
নহয় আচলতে মই মানুহটো বহুত ঋণাত্মক এইটো আপুনি ঠিকেই বুজিছে বা ঠিকেই কৈছে মই আচলতে মই মানে ভাবিব নোৱাৰো আচলতে ধনাত্মক কথাবোৰ। মই মানে মাৰ মোৰ এটা খজুৱতি লগা আছে আৰু আপুনি চাওক এতিয়া মই যেতিয়া মানুহক দচটকা এটা ধাৰলে দিওঁ মোক ঘূৰাই নিদিয়া লৈকে মই মানে কুটকুটনি লাগি থাকে মোৰ।
সেইটো কথা মই ভালদৰে জানো।
হয়- হয় গতিকে মই মানে কেতিয়া পাওঁ- কেতিয়া পাওঁ মোৰ লাগিয়ে থাকে।
সেইবাবেই মই আপোনাৰ পৰা কোনো ধন বা তেনেধৰণৰ কোনো বস্তু ধাৰলে নলওঁ।
হয় মইতো নল'লে আপোনাৰ বহুতেই ভাল পাওঁ কিন্তু আচলতে দু- দুজনমান লোকে মোৰ পৰা লৱেই লয়। আৰু মোৰ সেই কুট -কুটনি লাগি থাকে
হয়।
আৰু মানে আচলতে এইটো কথা আপুনি মই আচলতে আগতে মই এনেকুৱা নাছিলোঁ কিন্তু আচলতে মানুহে যে কয় যে এই খঙেই মানে নহয় আচলতে ব্যৱহাৰেই কিবা বুলি এইটো কথা এটা আছে গতিকে মানে কথাটো এনেকুৱা হ'ল এবাৰ যিহেতু মোৰ লগত সেই পঁচিচশ টকাত আপোনাৰ এনেকুৱা হৈ গ'ল এনেকুৱা মই ধক ধকা খাই গলো আচলতে মোৰ লগত টাব হ'ল গতিকে হয়- হয়- হয়। সেয়ে মানে অন্যায়ৰ পৰা মই মানে আজিলৈকে উভৰি আহিবই নোৱাৰিলোঁ। মানে সেয়েহে মই দচ টকা এটা আজিকালি ধাৰলে দিলে খুজি থাকো মানে।
হয়, মই জনাৰ মতে আপোনাৰ সেইটোত বহুত কষ্ট হৈছিল কিয়নো আপুনি প্ৰায় আহ বহুত কষ্ট কৰাৰ পিছত দিনটোৰ মূৰত এশ টকা এটা যে যেন দেন পায় আৰু তেনেধৰণে আপুনি অকলে- অকলে সেই কাৰ্যসূচীত